দুই, এশ।
মই আছোঁ এনেই। তই?
মই এনেই আছোঁ। কিবা খালি?
উম! খালোঁ। তই?
মই ওলাই আছোঁ খাই বৈ পেলাই এনে এপাক। আহিবি নেকি মিছন চাৰিআলিৰ ফালে?
উম! এতিয়া নোৱাৰিম নহয়।
অ'! আজি ক'ত গৈছিলি ন গাঁও?
আজি নগাঁৱলে গৈছিলোঁ।
অ'! চকু দেখুৱাব ডাক্তৰক।
অ'!
আঁ তোক চিকিৎসকজনে কি ক'লে?
উম! চচমা যোৰ সলাব দিলে।
সলালি
সলালোঁ।
একজাম শেষ হ'ল?
উম! হ'ল। তোৰ পৰীক্ষা শেষ হ'ল?
পৰীক্ষাবোৰ কেনেকুৱা হৈছে?
ভালেই গৈছে।
হু!
ভালেই গৈছে।
অঁ! মইয়ো এয়া সেইদিনা শেষ হৈছে মাজতে।
অ'!
তাৰপিছত, এতিয়া বাৰু এনে আছোঁ বাৰু ঘৰত।
উম! ফুৰিব যোৱা নাই?
ফুৰিবলৈ বৰ্তমান টাইমত মানে, যোৱা নাই, সময় এইখিনি সময়ত।
কছোন কিবা ভাল এনেকা ঠাই এটা ফুৰিব যাব পৰা?
বৰদোৱা যাব পাৰ।
তাত চাব লগা কি আছে?
ক'ত?
বৰদোৱাত?
শংকৰদেৱৰ নামঘৰটো আছে নহয়, তেওঁৰ জন্মস্থান নহয় জানো সেইটো!
উম!
তাৰ বাহিৰে এনে আৰু ক'ৰবাত দূৰত? উম কিমান নাজানো বাৰু। উম! বা স্কুল গৈ আছে?
অঁ, গৈ আছে।
বা হঁতৰ পৰীক্ষাবোৰ শেষ হৈছে নে নাই?
নাই আছে নেকি আৰু দুটামান গম নাপাওঁ।
উম! বাকী কিবা ব্যৱসায় কৰিম বুলি ভাবিছা নেকি?
এতিয়াতো একো ভাবা নাই। তই কিবা ভাবিছ নেকি?
ভাবিছো মানে আমাৰতো ঘৰত সৰু সুৰা ব্যৱসায় চলিয়ে আছে যেনেকা মুৰ্গী আমি কৰো
অঁ!
সেইদিনা মাজতে মুৰ্গীও বেছিলোঁ।
উম!
পালোঁ পইচা ভাল।
উম কিমান পালি?
পাঁচহাজাৰ ছশ কিমান টকা, ত্ৰিশ টকা নে কিবা এনেকা।
অঁ! ত ব্যৱসায় ভাল হয়?
কিছুমান ভালো হয়, কিছুমান বেয়াও হয়, গাহৰি কৰিব পাৰ ব্যৱসায়?
এটা গাহৰিত। যদি তাৰ বেচিম বুলি ভাব গাহৰি ব্যৱসায় কৰিব পাৰ। এটা গাহৰি যদিতিয়া বেচ তেনে তাত বহুতখিনি ভাল পইচা পোৱা যায়।
অঁ!
এনেই তই ঘৰত বহি বহি কিবা কৰিম বুলি ভাবিছ নেকি?
নাই পঢ়িমএ চাগে পঢ়িম বুলিয়ে ভাবি আছো আৰু এতিয়া।
উম! কি পহিবি?
বিজ্ঞান।
হোম! মাহুোন কি কৰি আছে?
মায়ে ভাত বনাই আছে।
উম! দেউতা?
দেউতা আছে।
উম। এতিয়া ৰাতি কি বনাইছে আজি।
ভাত, দাইল, ভাজি।
উম।
আৰু গম নাপাওঁ।
হম। আমাৰো বনাই আছে, ভাত, ভাজি, দালিয়ে।
অঁ।
আমি ফুৰিব যোৱা কথাও আছিলে।
কলে?
আমি, তোৰ বানাৰস যোৱা কথা আছিলে।
উম।
এতিয়া তাৰ কাৰণেও অলপ পইচা চইচা গোটোৱা কাম চলি আছে।
অঁ।
মই লগৰ কেইটাম আৰু।
উম।
বানাৰ যোৱা প্লেন, এনেকা বনি আছে আৰু যোৱা কথা হৈ আছে।
আঁহ অঁ আচ্ছা।
যাবি নেকি?
ত নযাওঁ।
কিয়?
পইচা নাই।
উম। ওলালে কবি কেতিয়াবা টাউনফালে।
আঃহ ঠিক আছে হ'ব।
বাকী, কম্পিউটাৰ কৰি আছ।
অঁ কৰি আছো তই।
মই কৰিয়ে আছোঁ।
উম।
এতিয়ালৈকে শেষ হোৱা নাই বাৰু।
অঁ!
বাকী তই, য'ত পঢ়ি আছ সেইখন কেনেককা পাইছ।
মহাবিদ্যালয়খন।
হে।
আঁহ ভালেই পাইছো, বেয়া পোৱা নাই।
শিক্ষয়িত্ৰী বোৰ কেনেকুৱা ভাল নে বেয়া।
ভালে।
বকেই নে!
নাই তেনেকে একো নকয় বাৰু ভালকে পঢ়াই শুনাই বুজাই দিয়ে।
অঁ এনেই তই কি বিষয়ত পঢ়ি আছ এতিয়া
বাণিজ্য।
উম তাত ব্যৱসায় চেৱসায় এইবিলাক পৰে ন।
অঁ অঁ
অঁ! ময়ো ভাবিছিলো বাণিজ্য পঢ়িম বুলি।
উম।
কিন্তু লাষ্টত গৈ সেই ক'লা ল'ব লগা হ'ল।
অঁ অঁ।
বাকী খবৰ খাতি ভাল।
ভাল, ভাল তোৰ।
এয়া চলি আছে বিনন্দাছ।
অঁ!
কালিৰ পৰা আকৌ নতুন কাম এটাওঁ সোমালোঁ।
অঁ অঁ।
নতুন কাম আৰম্ভ হ'ব মোৰ।
উম উম।
জীৱনৰ প্ৰথম এটা খোজ। তাকে চাওঁ কেনেকুৱা লাগে গৈ পেলাই কৰি
উম।
সোৱাদটো ভাল হ'ব লাগে বাৰু।
আহ।
এনে আমাৰ ঘৰত হাঁহ ছাহ বেছি আছো যদি লাগে কবি
অঁ ঠিক আছে।
হাঁহ আমি যোৰা দুহেজাৰকে বেছো‌।
ডাঙৰ
ডাঙৰ হাঁহ অ
অঁ
তহঁতৰওতো মুৰ্গী আছিলে
অ আছিলে এতিয়া নাই বাৰু
কেইটা আছে এতিয়া দুটা তিনিটামান নাই নে?
চাৰিটামান আছে কিন্তু সেইকেইটা ঘৰতে পুহিম বুলি থৈছো।
কেইটাৰ মানে নেবেচ
বেচা কথা ভাবা নাই
অ ঠিকেই কৰিছ আৰু থাকিব লাগে ঘৰত কিবা এটা বস্তু তেনেকা বাকিচান্তে কণী পাৰে
এ ইমান ডাঙৰ হোৱা নাই সৰু হৈ বেছি সৰুও নহয় বেছি ডাঙৰো নহয়।
কিমান পইচা দি আনিছিলে?
চাৰে তিনিশ
এটাত চাৰে তিনিশকে আনিছ
নহয় গোটেইখিনি মিলাই চাৰে তিনিশ
অ পুহিব পাৰ যদি পুহিম বুলি ভাব সিহঁতৰপৰা আৰু যেতিয়া, সিহঁতক আকৌ পিছত যোনখিনি আকৌ জন্ম হ'ব সিহঁতকো ৰাখিব পাৰো
অঁ অঁ
আৰু ব্যৱসায় বাঢ়িব তেতিয়া যদি কৰিম বুলি ভাব।
উম
বাকী আজি ক'ত নগাঁও গলি?
আহ
উম তাত মামা ঘৰত নোসোমালি?
মামাৰ ঘৰত নোসুমালো।
কিয়?
গৰমো পৰিছে আৰু সময় নাতিলে যে সেইটো কাৰণে,
উ সোমাই আহিব পাৰিলি হয় গৈছ যেতিয়া
আৰু দূৰ
ত মোৰ মামা ঘৰক জেগাখৰ নাম কি মানে ঠাইখিনিৰ নাম কি?
মই ইমান নাজানো বাৰু সেইটো কিন্তু নগাঁওৰ পৰা আৰু যাব লাগে।
কিমান কিলোমিটাৰ? এনেই মামাহত য'ত থাকে ঠাইখিনিৰ নামটো জান নাই? মৰিগাঁও চাইডে হ'ব চাগে ন?
মৰিগাও চাইডে হয় চাগে মই মানে গম নাপাম মানে গৈ নাথাকো ন বহুত সৰুতে যোৱা, সেৱা সেইটো কাৰণে মই পাহৰিছো মাক সুধিলে হয়তো চাগে গম পাম।
অকমান যাব লাগে বুলি,
উম
বাকী এতিয়া ভাত কেইটামানত খাবি?
খাম নটা চাৰে নটা মানত,
দেৰি হ'ব অকণমান ন
অলপ দেৰি হ'ব
আমাৰ আজি সোনকালে খাম কাইলে ৰাতিপুৱা আমাৰ সোনকালে উঠিব লাগিব আকৌ যাব লাগিব
আহ
দে ঠিক আছে পাছত লগ পাম তেনে
উম হ'ব দে